হেল্ল'
ঐ হেল্ল' এটা এটা কথা গম পাইছ নে নাই।
কি কথা।
আজিকালি, তোৰ এটা এপ ওলাইছে চালান নিজে নিজে মাৰ বেপাৰি মোবাইল এ কম্পানত।
অ সেইটো উপায়।
সটো গম পা।
নাই নাই গম পোৱা নাছিলো।
অ' এপ তো মোৰ ততে আছে আমাৰো মিল আৰু হেৰি। মোৱাইলেদি যি কিবা এ বেটাৰীটা বন্ধ কৰি দিব পাৰি।
মোৰ তাত আছে সেইটো এপ, মোৰ তাত আছে সেইটো এপ।
সঁচাই নে হয় হয় নে কি সঁচাই।
কানেক কৰবাই নিদিয়া না আৰু নঠাই ভালাই স বাইক খান চলাবা দ সি। বাইকখন চলাব দেও মই মই ক'লো কি মই কানেক্ট কৰো। কি কয় নালগে এইগিলা কানেক্ট কৰিব মানুহ ওলাই আহি মাৰব মো কি গমেই নাপাব কানেক। কানেক্ট কৰা আবে লিংটো আহে না কানেক্ট কৰা, স্পীডত চলালে যে দূৰত লৈ যায় কাৰণে ডিচকানেক্ট হৈ যায় ৰে।
এতিয়া চাপোজ তই কানেক্ট কৰিলি হা কানেক্ট হ'ল, হোৱাৰ পিছত যদি দ গ। দিচ কানেক্ট।
ষ্টাত নহয় আৰু গাড়ী খান।
ইচতাৰত নহয়, আকৌ তই তই আহি পেলাই আকৌ লগ তো খুলি দিব লাগিব।
অহ, মই লগটো খুলি দিব লাগিব আৰু আহি পিনে।।
অঁ।
কিন্তু একবাৰ ডিচকানেক্ট হৈ যোৱাৰ পিছত, পুৰা বন্ধ হৈ যায় গটাইখন।
অ' পাৰিবি এনে তই বস্তু কিইটো।
বস্তুতটো পাৰিম মই, আহে মোৰ তাত কানেকচনৰ কাৰণে কানেক্টেড বোলে এটা অপচন আহি যায় লগে লগে। এই বল্লোতোত।
চালা নকৰিবি এইগিলা। বেয়া কথা না।
এ সেই সিটো সেই কৈ আছে বেয়া কথা গেলা সিহতে কিমান কষ্ট কৰে।
সেইটয়েতো অ, মাৰুতি চাৰতি হ'লে বেলেগ কথা।
এ নহয় মই নহয় মই কোনবিলাক কলো হয় জানা। এই চাপৰি গেলা যে তেটৰা বেকা চলাই ফুৰে।
অ' কিছুমান আছে ৰ যি বেগাত। চলাব কি বুলি ভাবা ৰিক্সা কেইখনক মাজেদি সোমাই দিয়ে যেনকে তেনকে।
এ, সেইবিলাক মই বন্ধ কৰালো হয়।
অ' সেনেকুৱা বিলাক কৰাে বয়সস্থ মানুহ। বা অলপ চাদা মানুহ সেই বিলাক মানুহ নৰ। কষ্ট কৰে যিমান যি নহওঁক।
সেইয়েতো মই সেইবিলাক কৰিম বুলি ভাবিছিলো।
উম।
মই সেইগেলা মানুহক কৰিম বুলি ভাবিছিলো, এ ফুচুককে আহি পেলাই ভৰাই দিলাক। কাষতে, ৰহ তৰাজি ৰিক্কাা মই বন্ধ কৰাই দি আছো ৰ।
আৰু এতিয়া নকৰিবি আৰু। বত্তটো ইনষ্টাগ্ৰামৰ পুৰা ভাইৰেল হৈ গৈছে সবে গম পোৱা হৈ গৈছিল।
চবে গম পোৱা গৈছে, এই বস্তুতটো বেন লগাই দিব নেকি। অ' ইণ্ডিয়াৰ মানু ইণ্ডিয়াৰ ইণ্ডিয়াৰ মানুহে বনাইছে নেকি।
সটো সেইকাৰণে বনাইছে আৰু সেইকাৰণে ভাইৰেল গৈছে আৰু বনোৱা মানুহটোও গম পায়, এইটো বস্তু অলপ ভাইৰেল। অলপ মানে ইণ্টাৰেষ্টিং টাইপৰ নহ বস্তু। ত আৰু ভাইৰেল হৈচে ইনষ্টাগ্ৰামত।
ভাইৰেল হৈছে বহুত বহুত বহুত ভাইৰেল হৈছে এই ভাইৰেল। হোৱাৰ দৰে মই চাইছোঁ, এপছ টো হেৰিট পায় এপছ ষ্টৰটো পাই। প্লে ষ্টৰতো পায় বস্তুটো
তেতিয়া হি বেন নহয় চাগে
নাজানো
চাগে এপছটো কিবা ভাল মানে এপছ টো ভাল কামত ব্যৱহাৰ কৰাক লাগি বনাচে চাগে যাতে ৰিক্সা এখন কৰবাত থ যাতে চব লগ কৰি থব পাৰে আৰু চিকৰিটিৰ কাৰণে
অ চিকিউৰিটিৰ কাৰণে চাবি দিলেও ষ্টাৰ্ট নহয় ৰে
অ এই সেইটো কাৰণে হ'ব পাৰে মানে তোৰ ৰিক্সা গিলাক এনেকুৱা জানা বেলেগ চাবি দিও অন হৈ যায় আমাৰো আছে না মই গম পাও যিকোনো চাবি দি অন হৈ যায় আহিল মানে লগতটো হৈ যাওঁতে বেছি দিন নালাগে ৰিক্সাখন অলপ পুৰণা হলি একবছৰ এক বছৰ মান হলিয়ে এ লগ খহি যায় যিকোনো চাবি ষ্টাৰ্ট হোৱা হৈ যায় এ সেইটো চেফটিৰ কাৰণে চাগে বনাইছিল বস্তুটো কিন্তু মানুহ গিলাই আৰু এই উল্টা উল্টা কামত ইউজ কৰি আছে
অ ৰ ৰ সেই বস্তুটো যদি ৰিক্সাত যদি এনেৱা চাবিটো লগটো হৈ যায় সি চাপোলি ভাত খাবা গে লগ কৰি পেলে বেলেগে এইফালি চো চলাই লৈ গুচি যাব
অ লৈ যাব পাৰে
উম
একো ডাঙৰ কথা নহয়
তন্তত এতিয়া সেই ৰিক্সা কেইখনত কি তই চাইছিলি এইটো বস্তু কৰি
অ আমাৰ উ যিকোনো চাবি দিয়ে গোটেইখন ৰিক্সা অনা যায় মানে সেই আৰু বাইকৰ চাবি দি নহয় মানে আমাৰ ৰিক্সা চাৰিখন না যিকোনো এটা চাবি দিয়ে গোটেইখন অন হৈ যাব
অ মই বুজিছো সেই ৰিক্সাৰ চাবি লাগিব কিন্তু
ৰিক্সা চাবি লাগিব মানে অলপ জোখৰ চাবি লাগিব ডাঙৰ হ'লে ন নহ বই না কিন্তু নতুনকে লগ বনোৱা চাবি হলিয়ে যি টি চাবি দি নহয় বাৰু যিকোনো ৰিক্সা চাবি দিয়া
অহ অহ
এতিয়া লগটো যদি অলপ পুৰণা হৈছে পুৰণা হলে হৈ যায় না হৈ গিলে মানে হৈ যায় আৰু সেই চাই বাইকৰতটো টাইম লাগে বাইকৰটো হৈ যাওঁতে টাইম লাগে লাগে ইয়াতে বেছি টাইম নালাগে অলপমান অলপমান হৈ গেলিয়ে হৈ যায় মানে
বাইকৰ এইটো খহি যাওঁতে বহুত বছৰ লাগে দহ বছৰ পোন্ধৰ বছৰ লাগে
আমাৰ দাদা হিৰ হন্দা এখন আছিল
অ'
তাৰ লগটো খুলি গৈছে আমি গাঁৱত গলে আগতে এ সৰুতে আৰু মানে বাইক নলওতে আৰু এই গাঁৱত গলে আৰু বঢ়িয়াকে আপবাৰ চাবিটো লৈ পেলাই ষ্ট'থ কৰি চলি যাকো আৰু আমাৰ পেহীয়েকৰ আৰু মই
উম
হিৰো হন্ধাৰ তেল চল কিমান আছে নাচাবা তেতিয়া পুৰা গোটেই গাও ঘূৰি ফুুৰো
হে তহতৰ গাঁত যাব লাগিব দে কোন খান
এই হেৰি এই আমাৰ তানঞ্চফাৰ্মাৰ প লেফট চাইডে যাইফালে যি ৰাইট চাইডে যি ঘৰটো আছে
আহ
সিহতৰ যি এখন আছে হিৰো হন্ধা কল কালৰ এই নঅমিন গাড়ীখন দিয়ে
আহ বুজছো মই
ভাললগা আপি দুটা আছে যে
অ বুছো মই।
এই তেনেকুৱা খাই সেনেকুৱা হোৱা নাছিল পুৰনা আৰু। গাড়ী গাড়ী। অৱস্থা নাই আৰু পুৰা ব্ৰেক চেক নাই।
ইমান পুৰণা বাইক ইখান সেইখন বাইক আছে?
সেইখন আছে দাদাৰ এতিয়াও আছে বাইকখন। আমাৰ দাদা দাদা
বাইকখন কিন্তু আমাৰ আপ্পাৰ আব্বাৰ খানাতকে পুৰণা হ'ব নেকি সেইখন?
সেইখনতকে পুৰণা হব নি গম নাপাও সি নতুনতে কিনা নহয় সি মোটামুটি দুইহেজাৰ পোন্ধৰৰ মানত চেকেণ্ডহেন লৈছিল গে।
অ ছেকেণ্ড হেণ্ড লৈছিল?
তাৰ ছেকেণ্ড হেণ্ড লোৱাই আজি সাত আঠ বছৰ পাৰ হ'ল।
অ।
গাড়ীখন সি ছেকেণ্ডহেন লৈ পেলাই সাত আঠ বছৰ চলালা। কিন্তু গাড়ী কেইখন কিন্তু মানব লাগিব দেই ইঞ্জিন আজিক লৈকি তাৰ ইঞ্জিন খুলবা লগা হোৱা নাই।
অ এইটো আমাৰ আপাৰ বাইকখন আজি কিমান বছৰ হ'ল।
আজিলিকে ইঞ্জিনৰ ইঞ্জিনৰ প্ৰবলেম অহা নাই দেই। কেতিয়াবা টায়াৰ চায়াৰ চেঞ্জ কৰিব লগা হ হ'ব পাৰে। টায়াৰ ব্ৰেক চু এই এইগিলা চেঞ্জ কৰিব লগা হ'ব পাৰে। উম সৰু সুৰা বস্ত। ইঞ্জিনৰ মেইন প্ৰব্লেম কিন্তু আজিলৈকে আহা নাই গা়ড়ীত। মানে পুৰা বঢ়িয়া হয়। এতিয়া এ এ এটা কিকত ষ্টাৰ্ট হৈ যাব এনেকুৱা বঢ়িয়া
উ কিন্তু এই এথেনল জে চি এথেনলে খাই দিব ইঞ্জিন।
এখনত লাহ লে খাই দিব বাৰু অ হিৰৰ ইঞ্জিন একদম বঢ়িয়া মানব লগা ইঞ্জিন কিন্তু।
মই মানছিলো আগতে যেতিয়া হিৰ' আৰু হন্দা একেলগে আছিল
উম‌।
এ তেতিয়াতো আৰু জবৰদস্ত আছিল। এই যেতিয়া বেলেগ বেলেগ হৈ গল তেতিয়া আৰু
অ হিৰ' আৰু হন্দা বেলেগ হলি ন অই তাৰ হিৰো আমাৰ দাদাৰ দাদাৰ খান হিৰো তহতৰ খ হন্দা ন?
আমাৰ খান হিৰো হণ্ডা দাইৰেক।
এতিয়া সেইটো এতিয়া বনোৱা মডেল বিলাক মডেল বিলাকত তহঁতৰখন হন্দাত পৰিব।
এতিয়াত বনোৱা মডেলটো।
হো তহতৰখন গ্লেমাৰ গ্লেমাৰ নে?
স্পেলণ্ডাৰ হিৰো হণ্ডা স্পেলণ্ডাৰ পেচন প্লাছ।
অ স্পেলণ্ডাৰ কেইখন চাগে হিৰোতে পৰে, গ্লেমাৰ কেইখন হন্দাত পৰে চাগে।
অ অ গ্লেমাৰ কেইখন হন্দাত পৰে, অহ হয় দে হয় দে। গ্লেমাৰকেখন হন্দাত পৰে। উম স্প্লেণ্ডাৰ কেইখন খন হিৰত হয় হিৰত পৰে।
অ পিকাপ বঢ়িয়া গাড়ী হিচাপত পি পিক আপো বঢ়িয়া আছে।
এই এইশাৰ পৰা ৰ ওপ কিমান দূৰৰ লৈকে গেছি একবাৰেই গেছি ইমান দূৰৰ লৈগ। হায়েষ্ট আমাৰ বাইক খেন চলছে আমাৰ এ নানী হাটৰ ঘৰ আৰু গুৱাহাতী হায়েষ্ট দূৰত গৈছো নানী হতৰ ঘৰ, তাতকে আগত আৰু একেবাৰেই গেছো আৰু এই চিপাজাৰ বুলি কয়। এই চিপাজাৰলৈকে গেছিলো আৰু। বিয়া খাবা আৰু তেতিয়াই যি গৈছিলো হ'ল হ হায়েষ্ট লং যাৰ্নী সেইখন বাইকত।
সেইটো আমাৰ তই আমাৰ গাঁৱত যদি আহা এইকেইদিনতে যোন হলে দিম তই আৰু ময়ে যাও অকলে।
কোন দিনা
কোন দিনা যাবি তৰ দৰমহা কেতিয়া হব?
অ দৰমাহা এবাৰ হহতে টাইম লাগব ৰে।
কাৰোবাৰ তাবাৰ ধাৰে লো আহা সপ্তাহত যাবো।
ধাৰাই লোৱা মানুহে নাই, আমাৰ ঘৰতে প্ৰব্লেম চলি আছে, পানী কিনি আছে।
পানী বৰিং কিয় কৰি নল তাতে?
বৰিং কৰলিছো বহুত পইচা লাগিব, ইমান পইচা নাই না। আৰু আগৰ দিন আগৰ দৰে এই দুশ- দুশ তিনিশ ফুট বৰিং কৰি লাভ নাই।
হম।
দুইশ তিনিশ ফুট বৰিণ কৰি লাভ নাই।
অ সেইটো হয় বাৰু।
এই তিন তিন লাখ চাৰি লাখ টকা খৰচ কৰি কিনে তিনি বছৰ চাৰি বছৰ পিছত তে পানী নহা হৈ যাব কি লাভ।
উম উম উম।
তা যে ইয়াৰ সৰু সৰু যে সৰু,
উম সে তে বৰিং কছ-
অ সিহতে বৰিং কৰিছিল কিবা চাৰি লাখ না কিমান টকা দি? এতিয়া সেহতে এ তলত বেলে শিল পাইছি শিল পোৱা কাৰণে এতিয়া, পানী কেলে ভাৰতীয়াক পানী কিনি দে সেহতে বৰিহৰ পানী খায়।
অ গা আৰু কৰিবা লাগিল তলত
উম আৰু কৰিবা লাগিল মানে সিহতে গাড়ীদি কৰা নাই না সেইটো পইচা গেল এনেই
আকৌ কৰিব লাগিলে আকৌ ফাৰ্ষ্টৰ পৰা কৰিব লাগিব সেইখিনি জাগাতটো নহয়।
কৰা আগত কি মানে চাই লোৱা চিষ্টেম নাই নেকি? বোলে এইখিনি পলি তিল নাপ চাব নোৱাৰা আৰু যিকোনো এটা জাগালৈ পাৰ পিছতহে গম প
কৰাৰ পিছতহে তলত গম পায় মাটিৰ তলৰ বস্তু না
আমাৰো কৰাৰ কথা আছিল আমাৰো কৰা নাই এতিয়ালৈকে কেতিয়াবা কৰে।
তন্তটো দাহাৰ বাপেৰে তন্তে মিলি
আমি মিলি পেলাইও কৰিম বা হ'লেও এতিয়া আমাৰ কুঁৱাৰ পানী আছে এতিয়ালৈকে কিন্তু এতিয়াহে আছে খৰাং পৰলি একদম দিগদাৰ হৈ যায় আমাৰ পানী একদম কমি যায় লেতেৰা হৈ পানি সেইকাৰণে আৰু আমিও আ আমিও পানী কিনো আমাৰো মানে গোটেইখিনি কোৱাৰ পৰা ইউজ কৰা নাযায়। আমাৰো কিনা যায় কিন্তু আমি হয়তো তহঁতৰ সমান নিকিনো চাগে।
উম
অ তহঁতে গা ধুৱা চা ধোৱা চব কিনাই
মানে আমাৰ মেইন কথা হ'ল ভাৰতীয়া আচনা
অ মাহত কিমান মান যায় পানীৰ নামত মুঠ
এতিয়া আৰম্ভ কৰিছহে আজি পাঁচদিন মূৰে মূৰে লয় মানে এই মাহত পাঁচদিনৰ মূৰে মূৰে
পাঁচদিনৰ মূৰে মূৰে কিমানকে যায়।
তিনিশ টকা পোন্ধৰশ লিটাৰ
অ পাঁচদিনৰ মূৰে মূৰে পোন্ধৰশ লিটাৰকে লোৱা
অ
আমি আমি আমাৰ মোটামটি পঁচিশ দিন বা একমাহৰ ভিতৰত লয় আৰু পোন্ধৰ তাৰিখে
অহ, বহুত দিন যাই চোন।
আমাৰ মানে গোটেইখিনিত ইউজ নকৰে না আমি ধৰি ল'ক খাবাত ব্যৱহাৰ কৰলা বা গা ধুৱা, চা ধুৱা এইগিলা আমি কুৱাৰ পাই আনাজাই। সেইকাৰণে দে হেৰি কৰচোন মোক অলপ মাতি আছে ৰ' মই অলপ দেৰিকে ফোন মাৰি আছো।
কাম- কাম আহি গেল নেকি? দে - দে - দে কাটি দি।